অ' কি কৰিছা?
এতিয়া ভাত পানী খাই আজৰি হৈ
হয় হয়। এ ময়ো এই খাই গৈ উঠিছো।
অ' ইমান গৰম ন ৰ'দ।
হয় দিয়া বহুত অ বহুত গৰম সেয়াই আৰু উম উম অলপ ওলাই কৰি ক'বালৈ গৈছে। জানে নাই এনেই।
অ' কেইদিনমানৰ আগত মই শ্বিলং গৈছিলো। শ্বিলঙৰ পৰা আহিলোগে তেতিয়া অলপ থাকি ভালে লাগিছে দিয়া আমাৰ ইয়াত যি গৰম তাতটো আৰু ধুনীয়া।
হয় হয়, তাকে অলপ ওলাই কৰিও যাব লাগে অলপ ঠাণ্ডা ঠাইলে হয়নে?
গলে আহিবলে মন নাযায় জানা ইয়াত ইমান গৰম আৰু তাত মানে সোমোৱাৰ পা তোমাৰ ভালেই লাগে বৰাপানী পাৰ হোৱা পাছৰ পৰা। আমাৰ যোৰাবাট হয় সোমাই বৰাপানী পাৰ হোৱা পাছৰ পৰা মানে ঠাণ্ডা অনুভৱটো হয়ে আৰু তোমাৰ খুব ভাল লাগে।
যোৱাকে যাই যে বতাহটো পুৰা ফ্ৰেচ হাৱাতো পোৱা যায়। হয় হয়, হয়।
মানে কি মানে ইমান তাত থাকিলে আমাৰ ইয়াৰ গৰমটো অনুভৱ নহয় ন! অহা পাছত মানে তোমাৰ আৰু মানে এক এই
জ্বলি যোৱা নিচনা যায় হয় দিয়া গা বোৰ হয় কথা। শ্বিলং মই যোৱা হোৱা নাই বাৰু। মই আমাৰ ওচৰৰে উমৰাংচু তালেই গৈছিলো। মাজতে হয় হয় গল্ফ ফিল্ড এখন আছে নহয় আমাৰ ইয়াত। সেইখনো বহুত ধুনীয়া। তাতো মানে বহুত ধুনীয়া পৰিবেশ স্থান পানীবোৰ চেঁচা ভাল লাগে। হয় হয়। তাকে যাব লাগে। এইফালে তোমাৰ কাৰ্বি আংলং পৰে।
অ কাৰ্বি আংলঙৰ ন অমৰাং চ আৰু এটা আছে নেকি তোমাৰ ভেলুঘাট নেকি যে?
হয় হয় ভেলুঘাট পানী মূৰ আছে আমাৰ এইটো চাইডে পানী মৰ বুলি কয় ক।
অ পানী মোৰ আছে ন অ অ ক নহয় হয় হয় মানে মই পানী মূৰ গৈছো বাৰু দেই ইমান ধুনীয়া মানে এতিয়া বাৰিষাত গৈছিলো যোৱাবাৰ গৰমত। মানে ইমান ভাল লাগিছে তোমাৰ মানে ইমান পানী পানী মূৰ যে তোমাৰ পানী মূৰ আৰু হয় নে? আৰু এনে ইমান ঠাণ্ডা পানী মানে নহয় খুব ভাল লাগিছে। মানে পানীত তুমি হয় বাৰিষা দিনত তোমাৰ ভাল লাগিছে গম পাইছ- মানে পানীতো বহুত আঁতৰলে আহিছেতো মানে তুমি শিলত বহি- পলা ধুনীয়াকে মানে পানীটো চুই থাকিব।
চুই থাকিব পাৰি, হয় হয় হয় বহুত ধুনীয়া পৰিৱেশটোও ধুনীয়া। থাকি মন চন বিলাকো ভাল লাগ- হয় নে, অকন ওলাই কৰি গলে হয় হয়। ভাল লাগে ভাল লাগে।
কিন্তু মানে আমি যোৱাবাৰ অলপ গৰম বেছি গৰমত গ'লো যে সেই গৰমতটো অলপ লাগিলে আৰু। ঠাইত কিন্তু পানীত নামি থকালে তোমাৰ এনেকুৱা ভালেই লাগি থাকে। সেই উঠি আহিবলৈ মন নাযায় আৰু গা পা ধুব পাৰে অ।
হয় হয় পুৰা হেৰিক বুটিক চিষ্টেম বিলাকো আছে। একদম ধুনীয়াকে হয় হয় সেইয়া আৰু ভাল লাগে ভাল।
পিকনিক প্লেচ আৰু তোমাৰ ঠাণ্ডা দিনত মানে তুমি ধুনীয়াকে গৈ মানে তুমি বাহিৰত। খোৱা বোৱা কৰি হয়নে ধুনীয়াকে চাই কৰি আহিব পাৰা, অ বনাই কৰি খাব পাৰি।
ফেমিলি একদম লৈ কৰি ভাল লাগে আৰু ফেমিলীক যায় হয় হয়।
ভাল লগা আৰু মানে গ'লে মন ভাল। ভাল লাগি যায় আৰু ৰাস্তাতো যাওঁতেও ভাল লাগিছে বাৰু চাৰি চাইডে মানে তোমাৰ গছ গছ।
গছ গছনি হয় হয় আমাৰ এইখিনিত তোমাৰ যোৱা আগত এনেকে লামডিং ৰিজাৰ্ভ এখনো পায়। একদম পুৰা প্ৰাকৃতিক মনোমোহা দৃশ্য পুৰা একদম মানে তোমাৰ হয়। একে পাহাৰৰ মানে।
ভালে লাগে দিয়া ন তেনেকুৱা প্ৰাকৃতিক মানে উম মানে পাহাৰ পৰ্বত অ তাৰ মাজে মাজে গৈ থাকিলে কিবা মনটোত চবাচোন তোমাৰ নিজে নিজে ভাল লাগে যেন সকলো পাহৰি যোৱা যায় ন কিমান অ কিমান। চিন্তা আজিকালি চোৱাচোন এইবোৰ মানুহৰ বহুত চিন্তা। কিন্তু তেনেকে ওলাই গ'লে মনবোৰ মানে পাতল লাগি যায় আৰু। তুমিও মানে তেনেকে শ্বিলং গলে তুমি থাকিব। মানে হোটেলতো থাকিব পাৰা নহ'লে মানে গেষ্ট হাউচ। লোৱা যদি লোৱা নহ'লে হোম ষ্টেও ল'ব পাৰা। যিটো তোমাৰ সুবিধা হয় আৰু আমি বাইক লৈ গৈছ- ছিলো মানে বাইক লৈ গ'লে এটা মানে কি ভাল লাগে চাৰিও চাইড টো তুমি দেখা পোৱা হয়নে? ধুন এতিয়া গাড়ীত গ'লে দিয়াচোন এটা চাইডহে দেখিব পৰা যায় আৰু মানে সন্মুখৰ ফালেও তোমাৰ অলপ অসুবিধা হয়, বতাহ অ সেইটো মানে তুমি একে মানে উপভোগ কৰিব পাৰা অ, বাইক লৈ গ'লে সেইটো এটা ভাল লাগে, মানে বৰষুণ নপৰিলে তোমাৰ মাৰ একো কথা নাই। বৰষুণ পৰিলে বাৰু অলপ অসুবিধা হয় দিয়াচোন বাইকত যোৱা। কিন্তু আমাৰ অলপ অসুবিধা হৈছিলে আকৌ ৰেনকোট পিন্ধো আকৌ বৰষুণ এৰিলে আকৌ সুলকাই লওঁ তেনেকেইে গৈছো। তথাপি মই বাইকত গৈছো যে মানে মানে পুৰা উপভোগ কৰিছো আৰু গোটেইখিনি। খুব ভাল লাগিছে। আৰু মানে ৰাস্তাটো, অ যাবা ৰাস্তাটো মানে কি হয় তোমাৰ একা বেকা হৈ দিয়া চোন। কেতিয়াবা মানে গাডীত গ'লে অলপ অসুবিধাও লাগে ন। কিন্তু বাইকত তোমাৰ অ বাইকত তোমাৰ মানে খুব ভাল লাগে। আৰু কিমান ওপৰলে গৈ আছে সেইটো এটা তুমি বাইকত দেখা মানে পোৱা পোৱা আৰু যে কিমান তলৰ পৰা আহিছো আমি ওপৰলে সেইটো এটা। অ আচলতে ঠাই বোৰ ঘুৰিব লাগে। ঘুৰিলেহে মানুহৰ মন বোৰ ভাল লাগে আৰু।
ঘুৰিব লাগে। হয়, হয়। ভাল লাগে। ঘূৰিব লাগে। ও জ্ঞানো বাঢ়ে, মনবোৰো ভাল লাগে।
তুমি এতিয়া কোন ঠাইত কি আছে এনে তুমি কিতাপত পঢ়ি মনত ৰাখাগে। ৰখাতকে মানে তুমি গৈ পেলাই দেখি আহিছা নহয় তেতিয়া সেইটো মনত ৰৈ গ'ল আৰু।
হয়, হয়। সেইটো ভাল লাগে আৰু। বা মনতো ৰৈ গল, হয়। সেইটোৱে আৰু।
মোৰ এই হেৰি অৰুণাচলত যাব মন আছে, অৰুণাচল যোৱা নাই মানে। অৰুণাচলত যাবলৈ মন আছিলে কিন্তু তোমাৰ
হয়, হয়। মই সিদিনা বাতৰি এটা পালো কিবা অৰুণাচলত কিবা ভূমিস্খলন হৈ আছে বোলে। ওপ পৰা মাটি পৰা এনেকে খহি কৰি আহিছে ৰাস্তাত, হয় হয়।
চছা হয় যে ন তোমাৰ বৰষুণ চৰষুন হয় এই কেইটা দিনত। পাহাৰৰ ভূমিস্খলন
ভূমিস্খলন হৈছে কাৰণ অ আজিকালি মানে মাটিবোৰত কি হৈছে হেৰি নাইকিয়া হৈছে ন। তোমাৰ অ ওপৰত এনে লাগি থকা নিচিনা হে হৈছে। ভিতৰতো ফুফোলা হৈ গৈছে ন।
বনাওতে বনাওতে কিমান পাহাৰ কাটিছে এতিয়া মানুহ যিমান যা চাব যাবলৈ ধৰিছে সিমান ৰাস্তাবোৰ ডাঙৰ কৰিছে। ফুৰিব যাওঁতে তোমাৰ এতিয়া গছ-গছনি কাটিছে। গছ গছনি কাটি দিলেতো আৰু পাহাৰটো বাগৰি আহিবই দিয়া আৰু তলৰ পাহাৰ খিনি কাটি ততিয়ে তোমাৰ ৰাস্তাবোৰ বনাব। সেইকাৰণে ওপৰৰ পাহাৰবোৰ খহি আহে।
খহি আহে হয়। সেইটোয়ে আৰু। অ আজিকালি চাবাচোন গছ বিলাক বাগৰি কৰি পৰিলেও উঘালিহে পৰে। ভাঙি নপৰে, কিন্তু উঘালি পৰে কাৰণ মানে সেই টো যোনটো মানে শিপাই ধৰি ৰাখিব পৰা মাটিৰ যোনটো উৰ্বৰতা শক্তি সেইটো মানে নাই
নাইকিয়া হৈ গৈছে, অ। আৰু মানে কি হয় তোমাৰ এতিয়া ইমান মানুহে চাবলৈ কৰিবলৈ যায় হয়নে। আজিকালি মানুহৰ মানে ঘুৰাত টো এটা মানুহৰ মানে কি আৰু জীৱন ধাৰণ প্ৰণালীৰ লগত সেইটো এটা জড়িত হৈ গৈছে মানে ফুৰিবই লাগিব ঘুৰি যেনেকে আমি খা মানে কি জীয়াই থাকিবলৈ খাব কৰিব লাগিব তেনেকে ঘূৰাটোও এতিয়া মানুহৰ হৈ গৈছে ন। কিন্তু আগৰ মানুহ সেইটো নাছিলে। তেতিয়া ইমান মানে ৰাস্তাবোৰ মানে সৰু সৰু ৰাস্তাতে হৈ গৈছিলে। এতিয়া ইমান মানুহ যাব ধৰিছে, গাড়ী মটৰ বাঢ়িছে যান বাহনৰ সেইবোৰ হয়নে?
হয়, হয়, হয়।
ৰাস্তা বোৰ ডাঙৰ কৰিবই লগা হৈছে। এতিয়া শ্বিলঙতো ধৰা তোমাৰ আগৰ সেই সৰু সৰু একা বেকা ৰাস্তাবোৰ নাই আৰু তেনেকে এতিয়া খুব ডাঙৰ ডাঙৰ। তোমাৰ এতিয়া ধৰা ফ'ৰলেণ্ড টাইপৰ কিছুমান ঠাই তেনেকোৱা লাগে মানে পাহাৰৰ ওপৰত কৰা যেন নালাগে। ৰা
নালাগে।
খুব উন্নত এতিয়া। আৰু চব ডাঙৰ ডাঙৰ ৰাস্তা মানে তোমাৰ উম গম নাপা বা তুমি যে ইমান ওপৰলে অ ইমান ওপৰলে গৈ আছা যে সেইটো তুমি গমেই নাপাবা।
হয় হয় সেইটোয়ে আৰু আজিকালি প্ৰযুক্তিবিদ্যা এইবিলাক
বহুত হৈছে কিন্তু সেইয়া আৰু তোমাৰ প্ৰকৃতিক অলপ ধ্বংস কৰি লগা হৈছে অসুবিধাও হবগ এটা সময়ত গৈ গৈ তোমাৰ সেইবোৰ কাটোতে কৰোতে এতিয়া মানুহে নিজৰ সুবিধাটো কৰিব
কাটিব লগা হৈছে হয়নে সটোৱে।
টো এনেকৱা হ'ব যে ঠাণ্ডাটো কমি আহিবগে।
কমি যাবগে হয় সেইটো কমি যাবগে কাৰণ তাত এতিয়া যান বাহন চলাচল হব। হয়নে এতিয়া চব এইবিলাক হেৰি হ'ব মানুহৰ হয়। হয়
খন যিমান বাঢ়িব তোমাৰ সিমান তোমাৰ ঠাণ্ডাটো নাইকিয়া হৈ আহিব দিয়াচোন। এতিয়া যিটো এটা এতিয়া এতিয়াও বোলে আগৰ দৰে। শ্বিলং নহয়েই তোমাৰ।
হয় হয় এই মাজতে হয় হয় হয় মাজতে এটা প্লেচ এটা মানে ভাইৰেল হৈ আছিলে তুমজাং প্ৰেক বুলি যে কয় এটা জেগা আছে সেই জেগাটোত কিন্তু শুনিছানে নামটো তুমজেং প্ৰেগ বুলি অও অ হয় সেইটোত মানে খোজ কাঢ়ি যাব পাৰি তলৰ পৰা মানে হেৰি কৰি যাব পাৰি আৰু তোমাৰ বহুত এনেকে টিম লৈ লৈ যায় আৰু হয় হয় তাত মানে হেৰি সেইটো কিন্তু এটা সুবিধা এটা চাইডে চাবলৈ গ'লে কিন্তু ভাল হৈছে কাৰণ অ ওপৰৰ জেগাত ন অ বস্তুতো প্ৰদূষণতো নাই কীয়া হ'ব আৰু ধৰা গাড়ী মটৰ লৈ যাব নালাগে তাত মানে খোজকাঢ়ি যাব লাগিব ওপৰত গাড়ী মানে সেইটো ব্যৱস্থা কৰি দিয়া নাই হয় হয়
মানে গাড়ী মটৰ তুমি আঁতৰতে থৈ যাব লাগিব ন অ ঠিক
তাৰপিছত আৰু হয় হয় সেইটোত মানে খোজ কঢ়ি গৈ ওপৰত উঠিব লাগে আৰু হয় হয় আৰু সেইটো নিজৰ দেহটোৰ লগত দেহাৰ ভাল হয় নে নহয় কাৰণ খোজকাঢ়ি গলা হয় নে এনেতো ইমান খিনি খোজ
নহয় নহয় দিয়াচোন ক'ত আৰু আমি ঘৰৰ কাম খিনি কৰিলো বচমানতে থাকে তেতিয়া কতো মানে কি হয় ৰাতিপুৱা খোজ কঢ়াটোও নহয় হয়গে আমাৰ এই উঠি জল্দি জল্দি ঘৰৰ কাম বোৰ তুমি কৰি আজৰি হোৱালেই মানে দিনটো তেনেকে কিন্তু তেওঁলোকে সেইটো ভাল পদক্ষেপ লৈছে মানে চ মানে যিয়ে নহওক প্ৰকৃতি ন সংৰক্ষণ কৰিবই লাগিব আৰু এতিয়া ইমান মানুহ যায় এতিয়া তোমাৰ চোৱাচোন কিমান গাড়ী মটৰ চলাচল হল হয়
আ্লচল হল হয় হয় হয়
ৰক্ষা পৰি আছে ন
হয় সেইটোৱেতো এতিয়া সেইয় আৰু মানুহে এতিয়া গৈছে খোজকাঢ়ি কৰি পেলাই মানে সেই জেগাতটো যেতিয়া পাইছে মনতো ভাল ভালো লাগিছে ফূুৰ্তিও লাগিছে মানে সেই জেগাাতটো গৈ নিজে হেৰি হৈছে আৰু সেইটোয়ে উম তাকে আহিবাচোন এইফালে চাবা কৰিবা জেগাবিলাক
যাব লাগিব দিয়া ভালেই লাগে ন'।
অ', -অ', ভাল লাগে তেনেকে ওলাই কৰিছে। অহ, হ'ব -হ'ব বাৰু দিয়া উম- উম - উম। মই কল কৰিম তুমিও কৰিবা অহ- অহ ঠিকে আছে দিয়া।